হেল্ল' আপুনি শুনিছেনে?
অঁ লাহেকে শুনিছে আপোনাৰ মাতটো হেল্ল',
অ অ অ, নেটৱৰ্ক প্ৰব্লেম হৈছে চাগে। হেল্ল', অ অ অ। এনে কি কৰি আছা আপুনি এতিয়া।
এতিয়া আছো চাই খাইছিলো অলপ আগতে। এতিয়া বহি আছোঁ ক'ব
ঠিক আছে ঠিক আছে, পিছে মই আপোনাৰ ময়ো আছো এনে ৰাস্তাতে এনে হাৱা খাই আছো বতৰটো গৰম নহয়।
অঁ হয় হয় গৰম হয়।
মই আপোনাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আপোনাক কল কৰিছিলোঁ। আপুনি অকনমান টাইম দিব পাৰিব নেকি?
হয় হয় ঠিকে আছে।
হয় মই এই আলোচনা কৰিবলৈ বিচৰা যিটো বিষয় আছিল বিষয়টো হ'ল মানে আজিকালি চবে জানে, মোবাইল বুলি মোবাইল বুলি ক'লেতো আজিকালি চবেই জানে। চবৰে ঘৰে ঘৰে, হাতে হাতে আজিকালি মোবাইল আছে যিহেতু, তাৰ তাৰ ও ওপৰতে অকনমান আলোচনা কৰিম বুলি ভাবিছো, তাত মেইন বিষয়টো হ'ল মানে আজিকালি যিহেতু সৰু সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ ওপৰত যিহেতু মোবাইল, মোবাইলটো কেনেকুৱা প্ৰভাৱ পেলাইছে ইয়াৰ বিষয়ে তাৰমানে অকণমান আলোচ না কৰিম বুলি ভাবিছোঁ আৰু আপুনি অলপমান জনাব পাৰিব নেকি?
মা দেউতাৰ বা থাকে। আজিকালিতো সৰু বাচ্ছাবিলাককে মানে সৰুৰ পৰা। সেই মানে মা দেউতাই মানে ফনটো এৰি দিয়ে আৰু এ শিৱদে মোবাইল লগত থাকে এনেকা ভাবি পেলাই কিন্তু মই ভাবোঁ আৰু না ইমান সৰুত তে মোবাইল দিবা নালাগে ইহঁতক মানে তাৰ যেতিয়া ইহঁতে মানে মানে টাইমটো খেলাৰ টাইম ন ইহঁতে ফ্ৰীকে খেলিব লাগে মা দেউতাৰ লগত, টাইম স্পেণ্ড কৰিব লাগে, এনেকা ভাবো আৰু মই নহলি ইহঁত, তৰো মাইনডৰ কিবা মানে এহ এটা কি কম টো ছবি বনাই লাগি হওক ছবি বনাই লয় আৰু ইহ মানে সৰু বাচ্ছা বিলাকে
হয় হয়
হয়। মানে মোবাইল মোবাইল বুলি কলে আমি ধৰি লোৱা মোবাইলটো আজিকালি ছাত্ৰ- ছাত্ৰীৰ ওপৰত মানে কিছুমান ভালো প্ৰভাৱ পেলাইছে কিছুমান বেয়া হৈ পৰিছে এতিয়া মই আগতে প্ৰথম প্ৰথ থমে কি কও, বয়াৰ বাবে বয়াৰটোৰ বিষয়ে অলপকনমান কম বুলি ভাবিছো যেহে তু বহুতকে দেখা পাওঁ আমি মানে আজিকালি মায় মায়াকবিলাকে কি কৰে ডিজিটেল যুগ হয় ন যিহে সৰু সৰু ল'ৰা পোৱালীবোৰ মানে কি কৰে আজিকালি অকণমান কান্দিলেই কি কৰে সত ধন মইনা মোবাইলটো চাই থাকক এনেকুৱা বুলি তাৰমানে মোবাইলটো এৰি দিয়ে যাৰ বাবে সৰু সৰু ল'ৰা ছোৱালীবোৰ আজিকালি সৰু বয়সৰ পৰাই কি কৰে মোবাইলত ফেচবুক ইউটিউব এনেকুৱা অপেন কৰি খিনি এৰি দিয়ে ন যিহেতু তাতে কি কৰে ৰিলচ কিছুমান ৰিলচ বিলাক তাৰমানে চাই কিনে ৰিলচৰ মানে অভ্যাস হৈ যায় আৰু চাৱাৰ তাৰ কাৰণে আৰু এইটো ৰিলচ আহি কিছুমান আজিকালি কি আহে গেমছ বা কাৰ্টুন অনেক এনেকুৱা ভিডিঅ' আহে ন ভাল বেয়া
হয়
যোনবিলাক চাই কিনে মানে কি হয় চলীবিলাকৰ মনটো তাৰমানে চঞ্চল হৈ যায় আৰু মানে গেম বিলাক হয় হয় হয় মানে গেম বিলাক দেখি কিনে কি হয় তাহাৰ মনতো যিহেতু সৰু ল'ৰা ছোৱালীৰ মনবিলাক কি হয় শিক্ষাৰ বাবে তাৰ মানে শিকিম শিকিম কিবা এটা দেখা পালি এইটো মই শিকি লং এনেকুৱা ভাৱ হৈ থাকে না তাৰ কাৰণে গেম বিলাক দেখি কিনে কি কৰে সৰু ল'ৰা ছোৱালীবোৰ গেম ডাউনলোড কৰে কিছুমান অনলাইন গেম অফলাইন গেম এনেকুৱা খেলে আৰু গেম খেলি কিনে এইটো বাচ্ছাত তই কি হয় যিটো সৰু টাইমত মাক বাপেকে ডাউনলোড কৰি কিননে দিব বা নিজে কেতিয়াবা ভুলতে ইউটিউবতে চাইখিনি ডাউনলোড কৰ ব ডাঙৰ হ'লে কি হয় এই এইবিলাক ল'ৰা ছোৱালীবোৰে যেনেকুৱা ফ্ৰী ফায়াৰ, পাবজি এনেকুৱা অনলাইন গেম খেলিবলৈ শিকে আৰু যাৰ কাৰণে কি হয় নিজৰ ছাত্ৰৰ বয়গত এইটো পঢ়া সময় পঢ়া সময় খিনি কি হয় আহ তাহতৰ মানে এনে বৰবাদ হৈ যায় আৰু নিজৰ মূল্যৱান টাইমখিনি মোবাইল চাই কিনে বা মোবাইলত অনলাইন গেম খেলি কিনে বেকাৰকৈ মানে এনে টাইম পাছ কৰাটো আমি দেখা পাই থাকোঁ আৰু যাৰ কাৰণে আজিকালিৰ ল'ৰা ছোৱালীবোৰ পঢ়া শুনাৰ ক্ষেত্ৰত মানে পিছ পৰি থকাটো আমি দেখা পাওঁ আনফানে হয় আনফালে আৰু কি আমি দেখা পাওঁ যে কিছুমান ল মায়েক বেপাকে ল ল'ৰা ছোৱালীবোৰক কি কৰে মোবাইল টো দেখাই বা মোবাইলটো চাবলৈ দি কিন্তু কি হয় মানে এনি টাইম নিদিয়ে আৰু অকণমান চাইম টাইম চাব দিব তাৰপিছত কি ক'ব হয় থন বা মইনা আজিৰ কাৰণে মোবাইল চোৱাটো হৈছে অকনমান চাইছা যি চাইছা চাইছা হৈছে। এতিয়া আপুনি অকনমান টাইম খেলবা যোৱা বা ফুৰবা যোৱা। তাৰ পিছত কি কব পঢ়া শুনা এনেকুৱা যিহেটো অভ্যাস কৰাই দে, এইটো অভ্যাসটো ভাল আৰু। তাৰ কাৰণে কি হয় কিছুমান ল'ৰা ছোৱালীবোৰ ডাঙৰ হোৱাৰ লগতে কিছুমান যিটো জ্ঞান নিজৰ জ্ঞানটো উৎপন্ন হৈ থাকে আৰু তাৰ কাৰণে কিছুমান ল'ৰা ছোৱালীবোৰ মোবাইলত তাৰ মানে ভাল কাম কৰোঁৱাটো অভ্যাস হয় তেনেকুৱা ধৰি লওক আমি কিছুমান নজনা বস্তু বা নজনা কথাবোৰ আমি মোবাইলৰ দ্বাৰা জানিবলৈ পোৱা যায়৷
কৈজা
হয় তেনেকুৱা কিছুমান যদি ক্লাছতো বুজি নোপোৱা হয় বা থাকি যায় এনেকুৱা প্ৰশ্ন বা কুৱেশ্যন বিলাকক কি হয় মোবাইলৰ দ্বাৰেদি আমি এনচাৰটো পাবলৈ সক্ষম হয় আৰু। হয়।
হয় সেইটো হয়। ময়ো ভাবোঁ মানে যিহঁতে মানে বুজি পায় আৰু ন। অ ইহঁতৰ মানে বাচ্ছাবিলাকে কেমান টাইমৰ কাৰণেই মোবাইলটো দিবা লাগে এনেকা কৰিব লাগে আৰু আপুনি যেনেকুৱা কৈছে। কিন্তু কিছুমানে এ বাচ্ছাটো মানে কান্দি থাকে এনে থলেই ইহঁত ইহঁতৰ লগত আমি খেলি থাকবা আমাৰ টাইম নাই এনেকা এনেকা এনেকে ভাব ভাবি যদি মোবাইলৰ লগত মানে ইহঁতকো মানে কি কম এইটো মানে এৰি দিয়ে তেনেহ'লে বাচ্ছাত টো পিছতলৈকে মানে বহুত অঁকৰা হৈ যায় আৰু। আৰু ইহঁত তো মোবাইলৰ লগতে থাকিবও আৰু এনেকুৱা হৈ যায়। আমাৰ তো এনে কি কয় আপুনি পৰা ৰ মানে এই টাইমত বহুত মানে দৰকাৰ হয় ন, তো পঢ়াত টাইমটো দিবা লাগে আৰু কেতিয়াবা আমি কি হয় মানে সেইটো মোবাইলটো চাই-চাই থাকিলে মানে আমাৰ যি টাইম আছিলে সেইটো মানে পোৰা
মানে পাৰ হৈ যায় আৰু এনেকুৱা হৈ যায় তাৰপিছত আৰু ৰিজাল্টবিলাক তো বয়া হ'ব কিবাকিবি আৰু মবাইলটো ইহঁতে মানে গেম খেলিব বহুত মানে অনলাই ন আজিকালিৰ মানে যুগ তো এনেকুৱা হৈ গৈছে আৰু।
হয়।
ক'ব আপুনি আৰু।
হয়, এতিয়া আমি মোবাইলৰ বিষয়ে এইটোয়ে জানো মানে কিছুমান মানে যি যিবিলাক মায়েক বাপেকে সৰু ল'ৰা ছোৱালীবোৰক সৰুৰ পৰাই মানে মোবাইলৰ বিষয়ে ভালকে বুজাই দিয়ে বা ভালকে বিচাৰ কৰিবলৈ তাৰমানে শিখাই দিয়ে যেনেকুৱা ভাল কেনেকুৱা ভাল কামত ইউজ কৰিব পাৰিম
অঁ। কি চাবা লাগে কি চাবা নালাগে ন এইখিনিতো মা দেউতা তাকে মানে অঁ।
এইটো মাক দেউতাকে যদি বুজাই দিবলৈ পাৰে মানে এইটো মোবাইল একদম তাৰ মানে সৰু চ ল'ৰা ছোৱালীবোৰ ভাল কামত ব্যৱহাৰ কৰাটো আমি দেখা পাওঁ।
হয়।
এতিয়া আমাৰ, এৰিয়াত বুলি ক'লে, আমি এনেই দেখা পাই থাকোঁ, কিছুমান ল'ৰা -ছোৱালীবোৰ কি হয় মোবাইলত এনেকুৱা এট্ৰেক্ট হৈ যায়। মানে, নিজে আজিকালি সৰু- সৰু ক্লাছতে, এইট -নাইন পঢ়া টাইমতে কি হয় মোবাইলত এট্ৰেক্ট হৈ কিনে নিজৰ অকলৰ কাৰণে নিজে মোবাইল লগা হৈ যায়। যাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰীবিলাক বা ল'ৰা ছোৱালী বিলাক আমি এনেকুৱাও দেখা পাওঁ যে মোক এইটো বছৰত মানে, এইটো ক্লাছ এইটৰ পৰাই, মই ক্লাছ নাইন পোৱাৰ লগে লগে মোক মোবাইল দিবা লাগিব? নহ'লে মই পঢ়িবলৈ নাযাওঁ, স্কুলত নাযাওঁ। এনে ধমকি দিয়াও আমি। আমাৰ এৰিয়াত বা গাঁও বিলাকত দেখা পাই থাকোঁ। হয়! আপোনালোকৰ জেগাত ত' এনেুৱা দেখা পাই ছাগে?
হয়, হয়! দেখা পায় এনেকা। তো মানে এনেকা কৰি থাকে আৰু।
এইবিলাকৰ পৰা বাছি থাকিবৰ কাৰণে, আমি কি কৰিব লাগে? সৰু লৰা -ছোৱালীবোৰ মানে মোবাইলৰ বেছি এট্ৰেক্টিভ হ'বলৈ নিদিয়াটো ভাল আৰু।
হয়! মানে, মই ভাবোঁ! ক্লাছ টেনৰ লৈকে মোবাইলটো কমকেহে দিব লাগে। নিজৰ মানে, ফোনটোহে দিব নালাগে ন'! সেইটো মই ভাবোঁ আৰু। এই, যদি হেল্ল'? শুনি পাইছে ন' আপুনি? হয়! আঁ নিজৰ মোবাইল হয়, ইহঁতে মানে, নিজৰ ইচ্ছামতে মানে, মোবাইলটো চলি, চলি থাকিব ন'। ইহঁতে নাচালাব। মানে, যি চাব নালাগে, সেইটোও চাব। মানে টাইমবিলাকতো, ইহঁতে মোবাইলতো মানে, পুৰা দি থাকে আৰু। চব পাহৰি যায় ইহঁত', ইহঁতে।
হয়!
এনেকুৱা মানে, দেখিছোঁ আৰু মইয়ো। নিজৰ জা জাগাতে এনেকা হৈ গৈছে আৰু। বুজি নাই সেই টাইমত। কি ভাল, কি বেয়া ইহঁতে! এনেই এট্ৰেক্ট হৈ যাই আৰু। সেইটোৱে ক'ম আৰু মই।
হয়! এনেকুৱাই হয়। আপুনি ঠিক কথাই কৈছা! এনেকুৱা যদি নিজৰ হাতত সকলোৰ কাৰণে, মোবাইল থাকে ন'! আজিকালি, ল'ৰা- ছোৱালীবোৰ কি হয় কি কামত ব্যৱহাৰ কৰিব লাগিব, এইটো নাজানা হয় না? যাৰ কাৰণে হয়। যাৰ কাৰণে, তাৰমানে নিজৰ পঢ়া টাইমত কিছুমান টাইমত মানে, নিজে, আজিকালিতো কি হয়! এক্সট্ৰা ৰুমত নিজে অকলে -অকলে পঢ়ে হা! যাৰ কাৰণে, পঢ়িম বুলি যাই কিনে, ৰুমৰ ভিতৰত মোবাইল চাই থকা বা গেম খেলি থকা। এনেকুৱা, এনে এনেকুৱা হয় আৰু। যাৰ কাৰণে, পঢ়া -শুনাৰ ক্ষেত্ৰত, বহুত পিছ পৰি থকাটো আমি দে
হয়, হয়! আৰু এবাৰ যদি, মোবাইল চালে টাইমটো কেনেকা গৈছে এই আঠ তাত বহিছিলোঁ। কেতিয়া মানে, দহটা- বাৰটা হৈ গ'ল। পাত্তাই নাপায় আৰু ন'! কেতিয়াবা মানে, মোবাইলটো। আমিয়েহে, আমিহে এনে কোৱা হয়! আৰু বাচ্ছাবিলাকতো কি ক'ম আৰু সেইটোৱে আৰু। হয়! ত' আমাৰ টাইমো হৈছে চাগে ন'? হয়, ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
হয়, আপোনাৰ লগতো কথা পাতি কেনে ভাল লাগিল, ধন্যবাদ।
হয়, ধন্যবাদ! ঠিকে আছে।